মই আলুগুটি কাটি আছোঁ।
ভাত বনাইছা নেকি? উম, ভালে, ভালে। ভাত বনাইছা নেকি?
ভাত বনাইছোঁ অ'।
অ', অ'। কিহে? মা ভাত বন হোৱা নাই।
অ', ভাত আলুগুটি, আলুগুটি ভাজি, দালি।
অ', অ'।
এতিয়া আলুগুটিবোৰ খাবলৈ বেয়া জানেনে, মিঠা বহুত। কিন্তু উপায় নাই যে, সেই এইটো বোলে পাচলি নাই। আলুগুটি ভাজি এনেকে বহুত দিন খোৱা নাই। আ
আমাৰ তিহুঁ আছে। তিহুঁ সৈতে ভাজিব।
অ', আমাৰ ঘৰৰে তিহুঁ এজোপা আছিলে পানী পাই পেলাই মৰি থাকিল।
অ', তুমি তিহুঁ সৈতে ভাজি খাই পাইছানে? তিহুঁ আৰু আলু
অ', বহুত ভাল লাগে। মই তিহুঁ ভাজি খালে যে, মোৰ গাটো চেঁচা লাগি যায়। কেলে নাজানো মই। অ', টিহুঁ ভাজিত অকণমান তেলটো অকণমান বেছিকে দি, পিয়াঁজ অকণমান বেছিকে দি বনাব লাগে মই ইমানেই ভাল পাওঁ। মিঠা-মিঠা যেন লাগে, পিঁয়াজখিনি মিঠা-মিঠা হৈ পৰে আৰু তেলটো অকণমান বেছিকৈ দিলে, গোট তে গৰম ভাতৰ সৈতে খাব বা, আৰু কি ধুনীয়া লাগে অ'। মই যে বহুত ভাল পাওঁ মোৰ বহুত ভাল লাগে তেনেকে খাই।
আৰু যে মাছৰ ছিজন আৰু।
মাছৰ চিজন আৰু উম।
গৰমত পইতা ভাত মাছৰ একদম দৰিকনা মাছ।
মোৰ কথা এটা কি জানান নাই মই পঁইতা ভাত খাব নোৱাৰো পানী ঢলা ভাত খাব নোৱাৰো পিটিকা সতি ভাত খাব নোৱাৰো মোৰ কিবা এটা হয় মই নোৱাৰো পাই খাব।
কেলে?
মই নাজানো পাই চবে ইমান ভাল পায়।
অ এইটো খাবহে লাগে।
মই একেবাৰে সচ বেয়া পাওঁ।
নহয় পানী তেনেকে ময়ো ইমান হে হেৰিকে বেয়া পাওঁ কিন্তু যেতিয়া পানী দি পেলাই খালে মানে ভাল লাগে।
মই মই নোৱাৰোৱে খাব মই নোৱাৰো পাই পানী ঢালি ভাত খাবও নোৱাৰোঁ আলু গুটি পিটিকা সতী খাবও নোৱাৰো মোৰ কিবা এটা হয় পায়। মোৰ ডিঙিদি নহগে।
খাব লাগে উম।
খালে ভাল চেঁচা লাগি আমাৰ মায়ে মা আৰু বায়ে যে ইমান টেষ্টিকে খায়, মোৰ দেখি পেলাই ভাল লাগে।
উম, বহুত ভাল লাগে খাই। উম!
কথা এটা গম পোৱা নাই?
অ' কি কথা?
মই যে প'ষ্ট যে কৰিছিলোঁ। দুটা দুটা পোষ্ট পুৰা ভাইৰেল গ'ল নহয়।
অ'।
এটা পোষ্ট এতিয়া ষাঠি হাজাৰ হ'বগে আও।
উম উম।
অকলে দিয়া পষ্টটো আশী হেজাৰ হ'ব এতিয়া।
ৱাহ!
অ' মই যদি মানে মই ব্লগ দুটামান বনাই থব পৰা হলে, মই সচাকে পইচা
বনোৱা, বনোৱা। এ তিয়া-এতিয়াও বনাব পাৰিবা। এই, ইনষ্টাত ইমান হেৰি নাপায়।
এই ফেচবুকৰ হোৱা হলেটো উম
এই কথাই নাই আৰু।
কথাই নাই, কিন্তু ইনষ্টাত ইমান পাতককে নাপায়। কিন্তু হ'লেও মানে ট্ৰাইটো হ'ব, হ'লহেঁতেন আৰু। আৰু এদিন, এইকেইদিনত মই যদি, লগত-লগত যদি কিবা-কিবি যদি প'ষ্ট দিব পাৰিলোহেঁতেন
উম, দিয়া, দিয়া, দি থাকা।
ওপৰ গ'লে, এ, মই নোৱাৰোঁ আকৌ। কি দিমনো মই?
দিয়া, দিয়া, একো নহয়।
তাকে মানুহে কিবা ক'ব।
কি মানুহে, মানুহৰ কথা কি ভাবিব লাগে।
মানুহৰ কথা মোৰ ভ মোৰ লাজ লাগে দেই।
উম।
মোৰ মানুহে কিবা ক'বলে মোৰ বহুত লাজ লাগে।
আমিহে লোকৰ কথা ভাবি থাকো অকৌ
লোকে কি এ এ কি জানা। এই বুকত থাকিবলৈ হ'লে এইবোৰ লুক কপাহেৰা এৰিব নোৱাৰা। তুমি একদম নিজৰ দমত নিজে কৰিব লাগিব। এনেকে মানে আগবাঢ়ি যাবলৈ হ'লে।
উম।
আৰু কি জানে এইবুকৰ মানুহ বহুত বিতৰ্কত সোমাব লগীয়া হয়। এতিয়া মোৰ তুমি মোৰ প'ষ্টটো চাবাচোন কি কি কমেন্ট দিছে নহয়।
উম, হেয়া। দেখিছোতো, মানুহ মানে এটা চাইদ এটা চাইদ ভাল থাকে, এটা চাইদ বেয়া থাকে।
সেইটোৱে কিছুমানে ইমান পজিটিভলি ইমান ধুনীয়াকে কমেন্ট দিছে মানে। আৰু কিছুমানেও কথাটো বুজি নাপাই ওল্টা পুল্টা কমেন্ট দিছ
উম।
এইবোৰ খং উঠে আকৌ।
আৰু কিছুমানে, কিছুমানে যে বহুত বেয়াকে কৈ দে একদম চকু পানী ওলাই যায়গে।
সঁচাকে দে মোৰ পৰা তেনেকুৱা অৱস্থা হোৱা নাই। কিন্তু সেইবোৰকে এ যিবোৰকে বেয়াকে কয় সেইবোৰকো আচলতে নিজৰ ব্যক্তিত্বটো নিজৰ পাৰ্চনেলিটিটোহে জনাই দিয়ে সিকিনো
অ', সেইটো অ'।
সেইটোহে উদঙাই দিয়ে। তাৰ থিংকিং কেনে কোৱা কি কথা
উম
এইবোৰ আচলতে আমি লাজ পাবলগীয়া কথা নহয় সেতে নিজেই লাজ পাবলগীয়া কথা যে সিহঁতৰ কথাবোৰ কোনোবাই গম পাই গৈছে সিহঁতৰ থিংকিং কিমান লেতেৰা
উম উম সেইটোৱে টো
এইবোৰ মানুহবো মানুহ মই এইবোৰ মানে বেয়া লাগে আৰু কেতিয়াবা দেই মানুহবোকে কেলেনো এনেকে ভাবে বুলি বাকী সকলো ঠিকে আছে বাহ ঠিকে আছে
উম ভালে ভালে মায়ে কি কৰি আছে
মা তাঁত বৈ আছে
অ তাত বয়ে আছে নি বেলেগ শিপিনিও
যেতিয়াই মন যায় তেতিয়াই বহে।
ৰাতিখনো বয় নে?
উম ৰাতিপুৱাই আমাৰ শিপিনী এগৰাকী বেলেগ আৰু
অঁ বেলেগ শিপিনি পলাও দেই
উম এই পথাৰলৈ নামিব হ'ল যে, উম মই মোৰ তিনিযোৰ গোট-' খাইছে আৰু এই জোৰ কাপোৰ
উম গোটাই লোৱা, গোটাই লোৱা
এযোৰ নুনী, এযোৰ পাত বোৱা এযোৰ নৰ্মেল ঊলৰ মানে।
বেচা নেকি? চাদৰ মেখেলা বেচা নে?
বেচে অঁ।
অঁ অঁ।
এতিয়া বেচিব পৰা কে নাইবা আকৌ লগাব হয়ে নো চাৰৰ এই পথাৰ পৰা উঠি মেলি।
অঁ অঁ
এই হেৰি যে এতিয়া এই গামচাবোৰ উলিয়াব লাগে সোনকালে হেৰি পঠালে নহব তেখেততকো অসুবিধা হ'ব যে বিজখন লগাইছিলে।
উম এতিয়া গামোচা লগাইছে মানে
নিলা অঁ
উম
উ পথাৰলৈ নমা আৰু সোনকালে উলিয়াই মেলি
উ আমাৰ বাও তাত লগালে বহুত দিন লাগে দেই
উম
বহুত দিন লাগে মানে মায়ে ফুল বাচিব নোৱাৰে মোলে ফুল বাচিবলৈ ৰখি থাক ৰখি ৰখি থাকোতে মানে দেহ জায়গে।
তোমাৰ ফোনটো সেই চাউণ্ডৰ সেইটো থৈ দিয়াচোন চাউণ্ড যে বহুৱা কমোৱা যে কৰে সেইটো থৈ দিয়াচোন।
অ' অ'
উম, তেনেকে কৰিলে মানে সেই ভাইবেৰেছন টো নাহে। উম, উম। হাই অ' তাকেহে ও উম। বতৰটো জোনবাই ওলাইছেচোন।
মই বাহিৰত চোৱাই নাই। বহুত আন্ধাৰ হৈ গ'ল।
জোনবাই ওলাইছে, কিন্তু এ আৰু হেইয়ো জোনাকী পৰুৱাও ওলাইছে, কিন্তু তৰা এটাও নাই দেখা তৰা নোলাই নেকি এতিয়া।
উম, আকৌ বৰষুণ দিব চাগে দেই।
ডাৱৰৰ আছে। এ যিকণত জোনবাই ওলাই আছে সেইকাৰণে চাগে ডাৱৰ নাই সেইকাৰণে তেনেকুৱা হৈ আছে।
উম।
সম্ভৱতৰ দেই
বৰষুণ আকৌ দিব নেকি?
বৰষুণ এ বৰষুণ এইকেইদিন দিব আৰু তাৰপিছত চাবাচোন তুমি শাওঁন মানৰ লাষ্ট মানৰ পৰা কেনেকুৱা ফালিব নহয় চাই থাকা।
উম, বহুত ভয়েই লাগিব দেই আজিতো বহুত বেয়াকে দিছে দেই।
এই বোৰত আৰু মানে সেই তেতিয়া কি হ'ব জানা বহুত খৰ মাৰিব বহুত। ৰ'দ হ'ব একদম মানে পথাৰলৈ ওলাব নোৱাৰাকে মানুহ মানুহে কষ্ট প্ৰভু কেলেইনো দিয়া আৰু জানো। হয়
তাকে ন। যোৱাবাৰতো খেতি বহুত বেয়া হৈছে।
তেনেকে মানুহক কিছুমানেতো ৰুবই নোৱাৰিলে। কিমান পানী নাতনি হৈ গ'ল।
অঁ
তৎক্ষণাতে পানী নাটনি হৈ যায় অ'।
হু'
আচলতে এইবোৰ প্ৰকৃতিয়ে এইবোৰ মানুহৰ অত্যাচাৰৰ কাৰণে মানুহক শাস্তি দিছে গ'ম পাইছা। মানুহ যি অত্যাচাৰী হৈছে মানুহবোৰ আমিওঁ মানে
তাকেই অ' আমি কিমান
আমিয়ে চাগে আমিয়ে চাগে নজনা নুশুনাকে কিমান অত্যাচাৰ কৰি আছো। প্ৰত্যেকেই দোষী। প্ৰকৃৃতিওতোন কষ্ট পায়। মানুহে কষ্ট পাব পাৰে নেকি, অ' উশাহতো ছুটি হৈ গৈছে অকণ কাম কৰো নে
হুম হুম। বাকী আৰু বা তোৰ ভাল?
বা মোৰ বা মোৰ বাজনীজনী যে খবৰেই লব পৰা নাই জানা নে মই একেইদিন ফোনে কৰা নাই মোৰ বালে আজি ফোন এটা কৰিব লাগিব লাগিব বুলি ভাবিহে আছো। ফোনে কৰা হোৱা নাই অ' তাইলৈ। বা বিয়া হল অ। বা বিয়া হৈ গ'ল।
ঘৰলে আহে নে?
ঘৰলে আহে অকমান দিন আগত আহিছিলে বা ভিনদেউ চব আহিছিলে বা ভিনদেউ ল'ৰা গোটেই কেইটাই আহিছিলে, থাকি গ'লহি এদিন দিনদেকে আহে এনেই কিন্তু এতিয়া সেইদিনাখন থকাকে আহিছিলে বাৰু। মোৰ পৰীক্ষাও চলি আছিলে মই ইমান ভালকে সিঁহতৰ লগত ইঞ্জয় কৰিবলৈ নাপালোঁ। পৰীক্ষা হৈ থাকিলে, খৰিচা চৰিচা বনালানে?
খৰিচা মই বনাব নাজানো, মাহ'তেহে বনাব নেকি, বনোৱা নাই।
বনাব না
বাঁহগাজ অ', মই নাই নাজানো, বাহঁগাজ হৈছে বাৰু দেই। ঘৰৰ ওচৰতে ডাঙৰকে আছে।
উম, আমাৰ মই এইবাৰ আচাৰ বনালো দুবিধ।
অ', অ',
আমৰ আচাৰ বনালো আমলখি এপো পোৱামান আমলখি বনালো, বগৰী আচাৰ মই বনাই
অ', অ', অ',
বগৰী মানে ইমান এভেইলেবল আমাৰ ইয়াত ইমান এভেইলেবল বগৰী নাপায়।
অ'।
সেইকাৰণে।
আমৰ বনাইছা ন।
আমৰ বনাই পাইছো অ,
উম, কেনেকে বনালানো প্ৰথমে।
প্ৰথমতে কেনেকে বনালো জানো, আমটো কাটিলো নহয় পাৰি আনি পেলাই এদিন মানে নিমখতে দি পেলাই ৰাখি দিলো।
অহ।
মানে এদিন পুৰা নিমখ সানি পানী চানি নাই দিয়া, অকল নিমখ সানি পেলাই এদিন ৰাখি দিলো। তাৰ পিছতে পিছদিনাখন যদি ৰ'দ দিয়ে যদি ৰ'দ নিদিয়ে তুমি তাতে তেনেকে থৈ দিলে অকনো বেয়া নহয়। দুদিন থোৱা তিনিদিন থোৱা অ কনো বেয়া নহয় মানে তাৰপিছত এদিন থৈ দিয়াৰ পিছত তাৰ পৰা কাহি পেলাই তুমি ৰ দলে উলিয়াই দিব লাগিব। ৰ'দত উলাই দিয়া পিছত অকণমান শুকাব নহয় উম দুদিনমান ৰ'দত দি দিবা ত দুদিনমান ৰ'দত দিয়া পিছত পিছতে সেইটো উঠাই লৈ পেলাই তুমি ভাজি দিবা। তেলত পাঁচপোৰণ-চাচ পোৰণ দি মেলি এইবোৰ সৰিয়হ ধৰি লোৱা, বগা সৰি আছে-বগা- হৰি হ। চব দি-মেলি যিজি দিয়া আৰু জালুক কে টমান- পাঁচফোৰণ, তেজপাত আৰু ইলাচি-চিলাচি যি দিয়ে আৰু, গোটেইখিনি দি পেলাই ভাজি দি মেলি নিমখ চিমখ দি হালধি হালধিও দিব পাৰা, হালধি দি-দিবা তাৰপিছতে, ৰেড চিলি, মিট মছলা সেইবোৰ দি দিবা। তাৰ পিছতে, সেইবোৰ দিয়া পছা- অ ধুনীয়া হয়, সেইবোৰ দিয়াৰ পিছত সানি-মেলি- হানি মেলি অলপ- হানি হোৱা পিছত ভিমেগাৰ দি দিবা। ভিনেগাৰ দি পে পেলাই এদিন মান, এট মান ৰ'দত তেনেকে মোকোলাই পেলাই কিব বাচন এটা তেনেকে ৰ'দত দিবা। তাৰপিছত নেক্স- তুমি বৈয়ামত ভৰাই পেলাই থৈ দিবা আৰু তাতে যদি তুমি গৰম- তেল আৰু ভৰাব বিচাৰে, তেতিয়া, গৰম কৰি পেলাই তেল ভৰাই দিবা।
উম!
মোৰ এতিয়া, দুমাহ-মান হ'ল, বনোওঁক। কোনো একো হোৱা নাই।
অ'! এই ভিনেগাৰ দিলে, বেয়া হৈ নাযায় ন'?
নাযায়-নাযায়। ভিনেগাৰ দিলে ভালে বহু দিন ৰাখি থাকিব পাৰি। মই ইমান বেছি বেছি ভিনেগাৰ দিয়াও ন অলপ-অলপ দিছো।
আহ' অ'।
একেবাৰে অলপ-অলপ দিছো। আমাৰ জলকীয়া, বিজ-জলকীয়া আচাৰো বনাই থোৱা আছে বাৰু।
অ' জলকীয়া আচাৰ টো কিন্তু খাই মস্তি লাগে দেই।
উম বিজলকীয়া আচাৰটো- ত আমাৰ দেউতাই খুব ভাল হয়। আমাৰ দেউতাই- পছ দে মোৰ একদিন ভোকটো অকমান বেছি হৈছে নেকি আমলখি আচাৰ গণো যহতে।
হে হে। আৰু জলকীয়া অকন হলে মানে খাইও ভাল লাগে।
অ এই হেৰিটো আমলখি আচাৰতটো দতাই মানে এই আমৰ আচাৰতটো মানে কি হয় দতাই ইমান দাঁত দাঁত ইমান নাই যে।
উম উম।
তেতিয়া সেইকাৰণে মানে আমটো মানে অকমান লিকটিয়া টাইপৰ হৈ যায় যে ভালকে খাব নোৱাৰে তাৰিছত আমলখিটো মানে ভালকে পাৰে আৰু। দেউতাই কৈছে মোৰ এদিন ভোকতটো অকনমান বেছিয়ে হৈছে নেকি?
উম।
ইমান মানে ভাত কেইটা খাব পাৰিছো।
উম।
ঠিক আছে হ'ব দিয়া তেতিয়াহ'লে মই ভাতকেইটা বনাওঁ দে। ই দেউতাও কাম পৰা আহিছে যে, উম উম ঠিক আছে। হ উম উম।